অ অ শুনিছো শুনিছো মোৰ মাতটো শুনিছ নে?
কি কৰি আছিলা?
তোমাৰ এনেই ইমান ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা গৰম উঠিছে অ
অ তাকে ৰ'দ দেখিছা নাই
তাকে কাৰেন চাইনটো নাই নহয় তাৰপৰা এনেই বাহিৰতে আহি মেলি বহি আছো আৰু গছৰ তলতে
অ আচ্ছা আচ্ছা বাকী ভালে অ মই আছো আছো ভালে বাকী ভালে নহয় তোমালোকৰ?
অঁ আমা
অ অ আমাৰ ভালেই বাৰু তোমাৰ এই এতিয়া পথাৰত নামিব লৈছে আৰু
অ অ অ অ অ ঠিকে আছে প-পথাৰ মানে তোমাৰ সেই গৈছে আৰু পথাৰলে তোমাৰ কঠীয়া চঠীয়া পাৰিলে এতিয়া এতিয়া এইকেইদিন যোৱা নাই বাৰু
অ অ তাকে তাকে কালি বৰষুণ দিছিলে নে সেইটো চাইডে বাৰু?
বৰষুণ কালি ৰাতি এজাক আহিছিলে বাৰু দেই তাৰপিছত মোৰ টোপনিয়ে গুচি গ'ল আৰু
অ আমাৰ তোমাৰ ইয়াত গোটেই গাজনী অকমান বতাহো মাৰিছে বাৰু ইমান বেছি নহয় বাৰু তাকে মই মানে ত মই মানে কলেজৰ ইণ্টাৰণশ্বিপ এটাত মানে স স্কুল বিলাকত পঢুৱাই আছো মানে
অ,
তাকে পঢ়ুৱাইছো মানে আজিকালি স্কুলাকৰ গোটেই সেইবিলাক তোমাৰ হোৱা নাই জানো আজিকালি ডিজিটেল হৈ গ'ল চব
অঁ তাতে মানে মই তোমাৰ সেই ইণ্টাৰ্ণশ্বিপৰ প্ৰজেক্টটো বনাই থাকোঁতে মানে তাতে লিখিব লাগে মানে তোমাৰ ফিউচাৰ স্কুলৰ চিষ্টেম খিনিৰ কথা তাৰ ওপৰত তাৰ ওপৰতে অকমান বোলো ডিচকাশচন এটা কৰো ময়ো তোমাৰ অলপ ক্লিয়াৰটি পাই যাম বা মই যিখিনি ভাৱিছো খিনি শুদ্ধ হয় নহয় তুমি কৱ' পাৰিবা ন
অ ভালে কৰিছা ভালে কৰিছা বাৰু দেই বিষয়টো মই বেয়া পোৱা নাই বাৰু তাকে অঁ এতিয়া আৰম্ভ কৰাচোন বাৰু
অ, তাকে এতিয়া ত তুমি চোৱা একেবাৰে আগতে আমি যদি আমাৰ এটা প্ৰথম শিক্ষাৰ এটা প্ৰথম ব্যৱস্থালৈ যাওঁ আগতে কেনেকুৱা আছিলে গুৰু গুৰুকুল আছিলে আগতে এনেকুৱা ধৰণৰ কিতাপ এনেকুৱা ডাইৰেক্ট আগতে কিতাপৰ পাঠ্যপুথি নাছিলে একবাৰে প্ৰথমতে তেতিয়া তেতিয়া গৰুৱে যি পঢ়োৱাই গৰুৰ মুখতে সকলো লুকাই থাকে গোতেই কিতাপখন বা গোটেই জ্ঞানসমূহ গুৰুৱে কৈ যায় ছাত্ৰ ছাত ছাত্ৰ ছাত্ৰীয়ে পঢ়ি যায় বা সেই সময়ত গুৰুৱে বাস্তৱিক জ্ঞান বাস্তৱিক সন্মত জ্ঞানো দিছিলে বা তেওঁলোকৰ জীৱ মানে জীৱন জিয়া বলে যিমানখিনি আধ্যাত্মিক গুণেই হওক বা মানৱীয় প্ৰমূল্যবোধৰ গোপসমূহ দিছিলে সেই সময়ত আধ্যাতিক শিক্ষা আছিল যদিও সেই সময়তো কিন্তু বিজ্ঞানৰ শিক্ষাই চিকিৎসা শিক্ষা সেই সময়তো আছিলে এতিয়া তুমিতোগম পোৱা যে তুমিতো গম পোৱাাই আমাৰ ভাৰতবৰ্ষত আগতে চবতকে ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়বিলাক আছিলে নালন্দা তক্ষশিলা এইসমূহ আছিলে আৰু তাত পঢ়িবলৈ তাত পঢ়িবলৈ কিমান আঁতৰ আঁতৰ পাই আহিছে মগধ দেশ অ মগধ দেশৰ পৰা আহ ছিলে বহুত দেশৰ পৰা আহিছিলে তাতে পঢ়াত তোমাৰ মহৰ সেই পানী পানী নি চানক্য এইবিলাক যোনবিলাক বিখ্যাত বিখ্যাত পণ্ডিত বিলাক আমি গম পাওঁ আমাৰ ভাৰত বৰ্ষতে সৃষ্টি হৈছিলে কিন্তু কালক্ৰমত কি হ'ল আমাৰ এই শ শিক্ষা ব্যৱস্থাটো ঠিক আমাৰ যোনটো পাৰম্পৰিক বা সাংস্কৃতিক যোনটো শিক্ষা ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ সলনি সেই বেৱস্থাৰ সলনি কি হ'ল তোমাৰ এটা প্ৰাচীন শিক্ষা বেৱস্থা ব্ৰিটিছ যোনটো শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে বৰ্তমান সেই বেৱস্থা চলি আছে গতিকে এতিয়া সেই ক্ষেত্ৰত তুমি সেই আগৰ শিক্ষা বেৱস্থা আৰু আজিৰ শিক্ষা ব্যৱস্থাৰ মাজত প্ৰথমতে তুমি অকণমান মোক পাৰ্থক্যটো অকণমান কৈ দিয়া বা দুইটাৰ মাজৰ কম্পেয়াৰখিনি অকণমান কৈ দিলেই হৈ গ'ল
আহ এতিয়া তুমি চাবা দেই এতিয়া বৰ্তমান হৈছে ডিজিটেল যুগ হয় নহয় এতিয়াতো তোমাৰ চব আজিকালি মোবাইলতে পাই যায় গম পাইছা নাই এতিয়া যি বিচৰা তোমাৰ মোবাইলতে পাবা হয় নহয় কিন্তু তোমাৰ আগতে চাবলৈ গলে কিন্তু সেই সকলো কথা কিন্তু গম পোৱা নাছিলে গম পাইছানে এনেই পাইছিলে ধৰি লোৱাক এতিয়া গুৰুসকলটো শিক্ষিত হয় নহয় তেওঁলোকে সকলো কথা জানে গম পাইছানে কিন্তু ধৰি লোৱা আগতে এনেএটা প্ৰব্লেম হৈছিলে কি প্ৰব্লেম গম পাইছানে তোমাৰ আগতে শিক্ষাটো আচলতে মই উন্নত নাই বুলি নকওঁ উন্নতো আছিলে চাবলৈ গ'লে দেই কি হয় কিন্তু আগতে তোমাৰ কি হৈছিলে তোমাৰ তুমি যদি কিবা এটা প্ৰশ্ন নোৱাৰা বা গম পাইছা নাই কিবা এটা কথা নাজানা সেইটো তুমি কি হব তুমি অকল কেৱল বিদ্যালয়তহে সুধিব পাৰিবা হয় নহয় তোমাৰ সেই তাৰ অকল এটা সময়তহে তুমি শিক্ষকসকলক সুধিব পাৰিবা হয় নে নহয় কোনোবা এটা সময় ভিতৰত কিন্তূ এতিয়া যেতিয়া যুগ হৈ পৰিছে এতিয়া ডিজিটেলত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ ইলেক্ট্ৰনিক বস্তুবিলাক আহি গৈছে মোবাইল ফোন আহি গৈছে কম্পিউটাৰ আহি গৈছে হয় নহয় এতিয়া কি হয় তুমি মানে ৰখি থাকিব নালাগে যে কাইলে বিদ্যালয়লৈ গৈ ছাৰক সুধিম বা গুৰুক সুধিম এইটো উত্তৰটো কি হব হয় নহয় এতিয়া মানে তেনেকে সেই ৰখি থাকিবলগীয়া দিন বিলাক নাই আৰু এতিয়া তুমি কিবা এটা যদি বস্ত নাজানা তেনেহ'লে তুমি ধুনীয়াকৈ মোবাইল আছে হয় নহয় আজিকালি মোবাইলত তোমাৰ এইবোৰ ডিজিটেলতে মানে চব চাব পাৰি গম পাইছা নাই এতিয়া এয়াই আহি গৈছে সকলোতে এয়াই আহি পৰিছে পৰিছে এতিয়া তোমাৰ এয়াক যদি তুমি কোনোবা এটা প্ৰশ্ন প্ৰশ্ন এটা যদি তাক লিখি দিয়া তেনেহ'লে এয়ইটো একদম তোমাক ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰটো বুজাই দিব গম পাইছা নাই আৰু তুমি ধুনীয়াকে বুজিও পাবা মানে গতিকে এতিয়া প্ৰযুক্তিবিদ্যাটো ইমান উন্নত হৈ গৈছে কিন্তু চাবলৈ গ'লে কিন্তু সেই আগত কিন্তু সেই প্ৰযুক্তিবিদ্যাতো নাছিলে কিন্তু গম পাইছা নাই কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে সেই আগতে তোমাৰ শিক্ষা ভাল নাছিলে এতিয়া তুমি কৈছা আগতেও তোমাৰ তালৈ বহুত মানে ডাঙৰ ডাঙৰ দেশৰ পৰা বহুত দূৰৰ দূৰৰ দেশৰ পৰা মানুহ আহিছিলে হয় নহয় দেশ বিদেশৰ পৰা মানুহ আহিছিলে পঢ়িবলৈ গতিকে সেইখন সেইটো শিক্ষা ব্যৱস্থা মই বেয়া বুলি নকওঁ সেই সেইটো বহুত ভাল ব্যৱস্থা গম পাইছা নাই কিন্তু আৰু যে তাৰ যদি এতিয়া ধৰি লোৱা আগৰ তোমাৰ বিশ্ববিদ্য়ালয় সমূহৰ প্ৰাচীন শিক্ষা শিক্ষা পদ্ধতিৰ যদি আমি ভাল গুণ বিলাক চাওঁ তেনেহলে কি হয়ত তাত কিন্তু সেই ল'ৰা ছোৱালীবিলাক বহুত চোকা আছিলে গম পাইছা নাই
হয়।
এতিয়া কি হয় এ অ এতিয়া কি হয় এতিয়া ল'ৰা ছোৱালী বিলাকে চব মোবাইল মোবাইলতদি চাই হয় নহয় এতিয়া তোমাৰ বহুতে কি হয় পৰীক্ষাতটো নকল কৰে গম পাইছাানে এতিয়া তোমাৰ সেই ডিজিটেল হেয়য়া জহত মানে পৰীক্ষাতটো নকল কৰিব পৰা সুবিধা আছে কিন্তু সেই তেওঁলোকে তোমাৰ সেই সময়ত প্ৰাচীন কালত যিসমূহ জ্ঞান লাভ কৰিছে একদম ধুনীয়া ভাল জ্ঞান আৰু সেই আৰু তেওঁলোকে যদি কিবা পৰীক্ষাও দিছিলে তেনেহ'লে কিন্তু নিজৰ মগজৰ পৰা দিছিলে সেই পৰীক্ষা গম পাইছা নাই নিজে যি জানে সেইটো লিখিছিলে আৰু তাত তোমাৰ ধৰি লোৱা একো আগতে ধৰি লোৱা ইলেক্ট্ৰনিক বস্তু নাছিলে হয় নে নহয় তেতিয়া কি হয় সিহঁতৰ স্বাস্থ্যৰো ক্ষতি হোৱা নাছিলে, এতিয়া কিন্তু চাবলৈ গ'লে আমাৰ স্বাস্থ্যৰ ক্ষতি হৈছে কিন্তু, বহুত ক্ষতি হৈছে গতিকে সেই তেনেকুৱা ধৰণৰ বহুত আছে আৰু কথা তাকে এতিয়া ইমান খিনি কৈ দিলে দীঘলীয়া হৈ যাবগে আৰু
হয় হয় আচলতে তুমাৰ যোনখিনি কথা ক'লা ইয়াৰ মাজৰ পাৰ্থক্য় সমূহৰ কথা আজিকালি বৰ্তমান সময়ত দেখা পোৱা দেখা পোৱা গৈ দেখা পোৱা গৈছে সেই কথাখিনি তুমি যোনখিনি কৈছা কথাখিনি যে আগৰ দিনৰ শিক্ষা ব্যৱস্থা আৰু ব্তমান শিক্ষা ব্যৱস্থাৰ মাজত একম আকা মানে আকাশ পাত মানে প্ৰায় প্ৰায়খিনি পাৰ্থক্য দেখা পোৱা যায়
হয় হয় নিশ্চয় নিশ্চয়।
আকৌ তোমাৰ কি হৈছে বৰ্তমান সময়ত যিহেতু ডিজিটেল হৈ গৈছে ন গোটেই কথাখিনি গতিকে কি হৈ গ'ল আহ গোটেই কথা গোটেই কথাখিনি
হম,
মানে এনেকুৱা ধৰণৰ হৈ গৈছে যে আমাৰ আজিকালি কিতাপৰ যোনটো আমাৰ অস্তিত্ব বা কিতাপ পৰা আমাৰ যোনটো প্ৰাসংগতা কিতাপৰ প্ৰাসংগিকতাটো নাই হৈ গছে তাত তাৰ পিছতে তোমাৰ আৰু হৈছে কি প্ৰথম কথা আজিকালি এ অনলাইনত অনলাইনত পঢ়িবলৈ চব
আহ তোমাৰ অনলাইনত পঢ়িবলৈ লৈছে অ
অ অনলাইনৰ পঢ়িবলৈ লগে লগে শিক্ষাগুৰু যিটো তোমাৰ আমাৰ শিক্ষাগুৰু আসনটো মোবাইলে দখল কৰি লৈছে
হয়, হয়, হয়, এতিয়া তুমি চাবাচোন সেই অ, এতিয়া কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে তোমাৰ শিক্ষকক কিন্তু সন্মান নকৰে আজিকালি
নকয় নকোৱা আচলতে সেই কথাটোৰ বিষয়ে সেই কথা কথাটো দি সেই কথাটো দিশে মই গৈ আছো মানে তোমাৰ কি হৈছে যন্ত্ৰৰ মাধ্মত সোমাই পঢি মানে নিজে এটা যন্ত্ৰ নিচিনা হৈ গৈছে আজিকালি ছাএ গমাইছা নাই যে দিন দিনটো শুই উঠিব কথাটো কৈছো ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি যদি বিদ্যালয়লৈ গ'ল বিদ্যালয়ত পঢ়িলে বা যদি ঘৰতে পঢ়িলে তেনেে তাৰ মাজতে পঢ়া শুনা কৰিলে মানুহৰ সংস্পৰ্শলৈতো যোৱা নহয় তেনেকে ঘৰৰ মানুহ সংস্পৰ্শলৈ খুব কম যায়। আজিকালি ল'ৰা-ছোৱালীয়ে মাক, মাক দেউ তাকৰ লগত ল'ৰা-ছোৱালী ভালদৰে কথা-বতৰা নহয়! মতানৈক্য হয় বিভিন্ন ক্ষে সহজতে, কিন্তু আগ-আগৰ দিনত আগৰ দিনত, এই ভক্তি হওঁক বা মানৱীয় গুণসমূহ যথেষ্ট বেছি আছিল। আগতে গুৰুৰ প্ৰতি শ্ৰদ্ধা আগতে গুৰুৰ প্ৰতি শ্ৰদ্ধা কেনেকুৱা আছিলে, গুৰুৰ মুখৰ বাক্য যি ওলাব সেয়াই হ'ব আচলতে, আজিকালি আজিকালি কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দেখা পোৱা যায়, আজিকালি গুৰুৰ ওপৰত পঢ়াৰ কৰা পঢ়াৰ কৰাৰ দৰে কাহিনী শুনিবলৈ পোৱা যায়, পিতৃ-মাতৃক পিতৃ পিতৃ-মাতৃক বেয়া ব্যৱহাৰ কৰাতো দেখা পোৱা যায়, আজিকালি সাধাৰণ বৰ্তমান প্ৰজন্ম একদম সাধাৰণ মানে, এটা হেৰি ৰূপে পৰিগণিত হৈছে। কিন্তু আগৰ দিনত, আজিকালি তুমি কি ভাবা যে সেই শিক্ষাটো নিদিয়াৰ কাৰণে এনে কোৱা হৈছে নি বাৰু, যে চৰিত্ৰবোধৰ যোনটো শিক্ষা বা সংস্কাৰৰ শিক্ষা, সেই টো আচলতে অভাৱ হৈছে নেকি বা নিদিয়াৰ কাৰণে সমাজখন এনেকুৱা বিশৃংখল হৈছে নেকি?
হয়, এতিয়া তোমাৰ প্ৰথম কথা যদি তাৰমানে চাব আমি চাবলৈ কওঁ এ কি হয়, ইয়াত কিন্তু কিছুমান অভিভাৱকৰো নিশ্চয় ভুল আছে দেই! মোৰ মতে। কাৰণ আজিকালি চাবা তোমাৰ প্ৰতিজন শিশুক, গম পাইছানে একেবাৰে সৰুৰ পৰা, তুমি চাবাচোন কিবা এটা কাৰণত যদি, কিবা যদি অসুবিধা হয়, তেনেহ'লে কি কৰিব, প্ৰথমতে নি মেলি সিহঁতে অভিভাৱকসকলে মোবাইল ফোনটো হাতত তুলি দিয়ে। গম পাইছাঁ নাই, এতিয়া তোমাৰ কি হৈছে, এতিয়া মোবাইল ফোনটো যেতিয়া তেওঁলোকে চাই আছে, হয় নহয়, সৰুৰ পৰা এতিয়া, যিটো সময়ত আচলতে তেওঁলোকক এইবিলাক শিকাব লাগিছিলে ভাল দিশ বিলাক যি, যিটো সময়ত শিকাব লাগিছিলে যি সময়ত সংস্কাৰ দিব লাগিছিলে ল'ৰা ছোৱালী বিলাকক, সেই সময়ত কি কৰিছিলে, মাক, মাক বাপেকে কি কৰিছিলে ম'বাইল ফোনটো হাতত তুলি দিছিলে গম পাইছা নাই? যাৰ ফলত কি হয় সেই তাত তোমাৰ মোবাইল ফোনত তোমাৰ ভাল বেয়া দুয়োটাই থাকে গম পাইছা নাই? এতিয়া কি হয় বহুতে তোমাৰ সেই তাৰপৰা তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ বেয়া ভিডিঅ' চাই গম পাইছানে? তোমাৰ মানে ইতিবাচক ভিডিঅ' বিলাক চাই যাৰ ফলত কি হয় সিহঁতে মানে বেয়া দিশ বিলাকহে বাচি লয় এতিয়া ধৰি লোৱা তোমাৰ আ, কিছুমানে ধৰি লোৱা কাৰোবাক মাৰিছে হয় নহয় পিটিছে সেইবিলাক ভিডিঅ' চাই হয় নহয় সেইবিলাক ভিডিঅ'ৰ ফলত কি হয় এতিয়া তোমাৰ ধৰি লোৱা আজিকালি লৰা ছোৱালী বিলাকে তোমাৰ শিক্ষকক মাৰিবলৈ ভয় নকৰে। গম পাইছা নাই অ', তু অ', এতিয়া যদি এজন শিক্ষকে যদি যেনিবা গালি দিলে হা হা বা ধৰি লোৱা এজন ছাত্ৰক যেনেবা কিবা এটা ভুলত পিটিছে তেনেহলে কিন্তু সেই ল'ৰাজনে বা ছাত্ৰজনে কিন্তু তেওঁক পিতা ঢাণ্ডাতে থাকিব পিটিবই মানে আজিকালি যুগটোৱে তেনেকুৱা হৈ গৈছে মানে
ম' মনোভাৱটো আচলতে আজিকালি ছাত্ৰ ছাত্ৰীৰ মনোভাৱ বা মানসিকতাও তেনেকুৱা ধৰণৰ হৈ গৈছে
অ', তেনেকুৱা - তেনেকুৱা ধৰণৰ হৈ গৈছে অ, অ, এতিয়া ইয়াত প্ৰথম সেই প্ৰথম প্ৰথম কথাটো আচলতে সেইটোৱে যে আজিকালি প্ৰথম কথা ল'ৰা ছোৱালী বিলাকক সংস্কাৰটো দিয়া হোৱা নাই ভালকৈ। খ্ৰীষ্টাচাৰ কি বস্তু সেইটো ভালকৈ বুজোৱা নাই আজিলৈকে
বুজোৱা নাই আচলতে আচলতে জন আচলতে যান্ত্ৰিক মাধ্যমে সেই বস্তুবোৰ শিকাব নোৱাৰে মা মানুহৰ সেই যোনটো অনু অনুভূতি বা মানৱীয় কেন্দ্ৰীয় যোনবিলাক গুণসমূহ বা শিক্ষা চেহি, শিক্ষাসমূহ মানুহে দিব পাৰিব পিতৃ-মাতৃয়ে দিব পাৰিব, শিক্ষাগুৰু এজন ভাল শিক্ষাগুৰুৰে দিব পাৰিব কথাখিনি, বা এই বস্তু বস্তু বিলাক প্ৰকৃতিয়ে দি পাৰিব, আজিকালি ল'ৰা ছোৱালীয়ে প্ৰকৃতি লগত সময় নকটাই আজিকালি। লি গম পাইছা নে নাই, প্ৰকৃতিৰ লগত প্ৰকৃতিৰ, প্ৰকৃতিৰ লগত সময় লগা আনকি নিজক-নিজৰ লগতে সময় কটাবলৈ আজিকালি ল'ৰা ছোৱালীক সময় নাই।
হয়, হয়, হয়, হয়।
তেনেকুৱা, তেনেকুৱা, তেনেকুৱা এটা প্ৰেক্ষাপটত এই কথাখিনি বা ভৱিষ্যতে যিটো শিক্ষা ব্যৱস্থা হ'ব। লৈ গৈ আছে। বা ভৱিষ্যতে শিক্ষাৰ যোনটো প্ৰণালী পদ্ধতি হবলৈ গৈ আছে, সেই পদ্ধতি সমূহে কোনোবা খিনি নহয়, কোনোবাখিনিত আচলতে আহ, ব্যয়াঘাত জন্মও দেখা পোৱা গৈছে।
অ', নিশ্চয়, নিশ্চয়, নিশ্চয় গৈছে।
অ', হয়, হয় গতিকে তুমি কিবা এনেকুৱা কে এ, অত্যাধুনিক শিক্ষা প্ৰযুক্তিৰ কথা তুমি কি কবা যে, কেনেধৰণে আমাক হেৰি কৰিব পাৰে?
অ', এতিয়া তোমাৰ সেই অত্যাধুনিক প্ৰযুক্তিব শিক্ষাই কি কৰিছে। তোমাৰ আচলতে আমাক আমি যিখিনি পাৰো, সেইখিনিতো আমাক শিকাই আছে মানে ধৰি লোৱা আমি যি খিনি নাজানো কথা, তোমাৰ কিতাপৰ যদি কিবা থাকি গৈছে তেনেহ'লে সেইখিনি আমাক শিকাইছে। কিন্তু তোমাৰ এতিয়া তোমাৰ সেই খ্ৰীষ্টাচাৰৰ দিশত তোমাৰ ধৰি লোৱা আহ, সন্মানৰ ক্ষেত্ৰত সেইবিলাকত কিন্তু আমাক একো গুৰুত্ব দিয়া নাই গম পাইছা নে নাই। সেইবিলাকে আমাক একো ভাল দিশ দিয়া নাই, এতিয়া মই তুমি আৰু দু-এটা কথা লক্ষ্য কৰিবাচোন, সেই আগৰ দিনত গম পাইছ নাই। আগৰ দিনত যেতিয়া তোমাৰ প্ৰাচীন শিক্ষা, শিক্ষা যেতিয়া দিছিলে মানে যেতিয়া প্ৰাচীন কালত শিক্ষা দিছিলে, সেই সময়ত কিন্তু সেই খ্ৰীষ্টাচাৰবিলাক কিন্তু তোমাৰ সেই শিক্ষকসকলেও প্ৰদান কৰিছিলে।
কৰিছিলে, কৰিছিলে নিশ্চয়।
সেই, সেই ভাল, ভাল। গুণবিলাক তোমাৰ খ্ৰীষ্টাচাৰৰ দৰে ভাল, ভাল গুণবিলাক তোমাৰ সেই শিক্ষাগুৰুে শিকাইছিলে গম পাইছা নাই, কিন্তু অ', এতিয়াৰ যিস অকল শিক্ষক শিক্ষয়িত্ৰী সেইসকলে চাবাচোন তোমাৰ সেইবিলাক গুণ কিন্তু একোৱেই নিশিকায়।
অ', আজিকালি আজি হয়, হয়।
আৰু আজিকালি কি হৈছে সেই শিক্ষক বিলাকে তোমাৰ আহ, শিক্ষা দান কৰিবলৈও মন নকৰে। কৰা হৈছে, তোমাৰ অ', যিহেতু তোমাৰ ডিজিটেল য ডিজিটেল ক্লাছৰুম আহিছে আহি গৈছে হয়, নহয় এতিয়া তোমাক কি কৰিছে? এই শিক্ষক-শিক্ষয়িত্ৰী তোমাৰ ধৰি লোৱা আমনি পাইছে বা পঢ়াবলৈ মন কৰা নাই, তেতিয়া কি কৰে সেই শি শিক্ষক-শিক্ষয়িত্ৰীসকলে কি কৰে তোমাৰ ধৰি লোৱা ল'ৰা ছোৱালীসকলক তোমাৰ ডিজিটেল ক্লাছলৈ মাতি লৈ যায়, গম পাইছা নে নাই? সকলো ধৰণৰ ক্লাছ পায়, সকলো ধৰণৰ ক্লাছ উপলব্ধ, গতিকে সি ছাৰহঁতে কি কৰে। শিক্ষকসকলে কি কৰে, নি মেলি সিহঁতক ধুনীয়াকৈ সেই তাত বহুৱাই মেলি ভিডিঅ' এটা লগাই থৈ দিয়ে গম পাইছে।
অ', থৈ দিয়ে থৈ দে, থৈ দে।
অ', মানে তোমাৰ অ', সেইবিলাক গুণ বিলাক মানে সিহঁতক নিদিয়ে মানে। গম পাইছা নাই, সেইবিলাক গুণবিলাক কি বস্তু নিশিকায়। সেইকাৰণে তোমাৰ সেই তেনেকে তেনেকুৱা আমাৰ পিছ পৰি গৈছে আমাৰ সমাজখন।
হয়, হয় আ-আচলতে তোমাৰ শিক্ষকসকলৰো আজিকালি যথেষ্ট পৰিৱৰ্তন হোৱা দেখা গৈছে। মোৰ মতে আজিকালি শিক্ষাগুৰু, শিক্ষাৰ ক্ষেত্ৰত সেই শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলো আচলতে কোনোবাখিনি নহয় কোনোবাখিনি খুঁটি-নাতি থাকিবৈ। গৈছে, যাৰ ফলস্বৰূপে গোটেই শিক্ষা, শিক্ষা ব্যৱস্থাটো বিকৃত হৈছে। বা শিক্ষা ব্যৱস্থা কোনো ধৰণৰ আহ খুটি-নাতি ৰৈ গৈছে। এতিয়া মই বিচাৰিম হয়, মই বিচাৰিম যে আহ, বৰ্তমান সময়ত যেনেধৰণে উচ্চ শিক্ষিত শিক্ষকৰ সৃষ্টি হৈছে, ঠিক তেনেকে সংস্কাৰমূলক সংস্কাৰো যাতে সংস্কাৰমূলক শিক্ষকৰো যাতে। পদৰ সৃষ্টি হওঁক, য'ত ছাত্ৰ ছাত্ৰীসকলক সংস্কাৰৰ শিক্ষা দিয়া হওঁক। সৰুৰে পৰা কেৱল এটা পাঠ্যক্ৰমিক সেয়ৰ মাজতে সীমাবদ্ধ নাথাকি। ছাত্ৰ ছাত্ৰীসকলক জীৱন কেন্দ্ৰিক বা মানুহ। মানৱীয় কেন্দ্ৰিক সেই গুণসমূহ প্ৰদান কৰক যাৰ ফলস্বৰূপে আমি এটা শিক্ষা শি শিক্ষিত অকল কেৱল শিক্ষিত নহয় মানৱীয় প্ৰমূল্যবোধৰ গুণসমূহ। সম্পূৰ্ণ যাতে এজন এজন ছাত্ৰ ছাত্ৰী বা এ এজন এজন মানৱ সম্পদ পাওঁ। গতিকে, কথাখিনি যথেষ্ট ভাল লাগিলে। আজি তোমাৰ লগত পাতি যথেষ্টখিনি কথা জানিবও পাৰিলোঁ।
অ' মোৰো ভাল লাগিলে বাৰু। মই তোমাৰ পৰা বিভিন্ন ধৰণৰ নজনা কথা জানিব পৰিছো হয় নহয়, গতিকে, ভাল লাগিলে মোৰো ভাল লাগিলে বহুত ভাল লাগিলে আজি কথা পাতি।
আহ গতিকে পুনৰ লগ পাম এটি নতুন বিষয় আশা কৰিছো। উৎফুল্লিত হৈ থকা কৌত কৌতুহল হৈ থকা গতিকে পুনৰ লগ পাম ভালে থাকা।
অ' নিশ্চয় নিশ্চয়, ধন্যবাদ। ধন্যবাদ।